ও, কি কৰি আছা
বহি আছো তুমি কি কৰি আছা
সয়া মই এই মাত্ৰ খালো
কি দি খালা
দালি দি খাইছো মই কৰি নাখাওঁ তুমি কি কৰিছা
বহি আছো কি কৰি থাকিম কাম মাই একো খাইছো।
কাম চাম কৰিলো গা ধোৱা নাই গা ধুব লাগিব গৰম ন অকণমান পাছত গা ধুম।
আমি বতাহত বহি আছো গছৰ তলত।
কি বনাইছিলা আজি?
দালি, কণী এইবিলাক বনাইছো।
ছোৱালী আহিলে?
আহ পৰীক্ষা পৰা আহি কেনে কৈ আছে ভোক লাগিছে পিছত তা দাদি ঘৰৰ পৰা ভাত আনি দিলোঁ। আকৌ মুৰ্গী মানাই ছিলে মুৰ্গী মাংস এইবিলাক দি খালে, মালহী আহিছে যে।
অ, ক পৰা আহিলে?
এইয়া নতুন বোৱাৰী যে তাৰ দেউতাক দেউ তা আহিছে, দাদা, বোৱাৰী আকৌ মাক আহিলে তাৰ।
অ গোটেইজনী আহিলে।
উম।
তোমালোকৰ ৰ'দ আছে না বতাহ আছে?
আজি ৰ'দটো কমিল। আজি ৰ'দ অ ৰ'দতটো মানে এটা নাই ৰ'দটো কমে আকৌ উঠে। সেনেকুৱা হৈ আছে।
আমি মধুৰিআম গছৰ তলত আহিছো চাও মধুৰিআম পাকিছে নেকি।
তলত তামোল এটা পৰিছে যে ই তাৰ পৰা দেখিলো এইটো আনিবাৰ
পকিছে তামোল।
তামোল কেইটা পকিছে আকৌ যতে পাৰিিক ভই দিে এতিয়া এটা দুটা আছে যে গছত সেইখিনি মাজে মাজে পঢ়ে।
াক তামোল আছে যে এইকেইটা পৰঠাই এইকেইটা উঠাইছো
লাল যে কলটো হয় লাল যে কলটো হয় এইটো আছে নেকি?
ৰঙাগল?
অঁ।
কলগছ আছে নেকি।
অ' কল হয়?
কাটি দিছিলে দেৰিকে কল কেইটা পকে যে সলপ
কি দেৰিকৈ পকে?
অ এইকেইটা কল দেৰিকৈ পকে। বাকলি কেইটা মোটা।
খাই ভাল লাগে।
অ খোৱাতটো ভালেই লাগে। মদৰিীয়া মামাৰ গছৰটো হৈছে তলত এটা পোকে খাইছে নেকি পৰি আছে
সৰু সৰু।
আমাৰ এটো সৰু-সৰু হৈ আছে।
কল হৈছে। দছটা হ'ব নেক কি কল। ইমান সৰু হৈছে।
অহ। নতুন গছ।
নতুন ন গছেই সৰু একদম।
পুৰণা গছ।
উম।
গছৰ তলত তামোল গেটা একেবাৰে শুকাই, মাটিৰ লগত লাগি আছে গছ হৈ য সেনেকুৱা হৈ আছে। অহা নাই যে গ
তোমাৰ যাক কি কৰে?
সিহঁতৰ ঘৰতো আলহী আছে, দুটাৰে ঘৰত আলহী আছে। তে সিহঁতে ৰন্ধা বঢ়া কৰি আছে।
তুমিও মতি দিয়া।
নহয়, পইচা পইচা নাই কাক মাতিম।
হেঃ হেঃ হেঃ।
এতিয়া আলহী আহিলে, মাংস চাংস আনি ভাত চাত বনাব লাগিব, পইচা লাগিব নহয়। খালি খালি খোৱালেতো নহ'ব।
উম।
আৰু পৰীক্ষা চলি আছে এতিয়া মাতিলতো তোমালোকেই নাহা, যে পৰীক্ষা আছে।
উম নাই নাই পৰীক্ষা আছে।
সেইটেইতো। গৰম বন্ধ কাৰ কামৰ খোজ লৈয়ে আছে আজি এটা কামৰ কথা কৈছে কালি যাব লাগে নেকি
উ
কামটো হলেতো ভালেই
আছে
নাই জলফাই গছ নাই মই লগাইছিলো আম গছ এটা আম তিনিটা হৈছিলে এটা আছে এটা এইটো দেখা যায় ৰংটো অকনমান চেঞ্জ হৈছে পকি আছে নেকি গছৰ আমটো
পকিছে ঘৰত আনি থৈ দিয়া
এই গৰৰ ওচৰতে নহয় দুদিন যাক কি হয় চাওঁ এইটো মালদৈয়াম বুলি কয় এইটো গছ লগাইছিলো
যি বতাহ দিলে আমাৰ ইয়াত
হেৰি হৈ আছে একদম আন্ধাৰ হৈ আছে তথাপিও বতা চটা নাই। বৰষুনে আহে নেকি আকৌ।
উম, বতাহ বহুত বতাহ।
বতাহ থাকিলে তো গাটো ভাল লাগে ঠাণ্ডা লাগে।
উম।
গৰম হৈ থাকে। দুটাৰে আলহী আছিল। নাই পিঠা-চিঠা বনোৱা নাই। গৰমত ভাল নালাগে নহয়, এইবিলাক পিঠা-চিঠা
উম, সিদিনা কৈছে স মাহীক লৈ। কি পিঠা বনাইছিলা, সেইবিলাক বনোৱা। আমকৈ নোৱাৰিম গৰমত ইমান ক গৰমত
সেইবিলাক বনালেতো এতিয়া আকৌ মাংস আনিব লাগিব।
উম।
নহ'ব গৰমত গ'লে পিছত কৰিব।
উম, যি গৰম হয় এতিয়া আমি বহিব নোৱাৰো।
গৰমৰ বন্ধ আকৌ কাম লাগিলে যাব নোৱাৰিম। কিয় বহুত দিন বহি কেনে কামত ধৰিলে যাব
নহয় তোমাৰ দাদা গলে মাতিম। তাৰ আগতে আহিবা আহি। বনায়
অ', এইটো তো দাদাক দাদাও খাব পাৰিব। আম গছ কেইটা হৈছে, এটা পাঁচটা আম গছ হৈছে মোৰ।
আমাৰ দুটা হ'ল। সেয়া ডাঙৰ, ডাঙৰ আম হয়।
অ'। মই সৰু মই, মই লগাইছিলোঁ এইবিলাক। এটা টা আম ধৰে।
পাঁচটা না চাৰিটা হৈছিল, নতুনকৈ ফুলিছে সেইটো।
আম চেচ হৈ গৈছে নহ গছৰ।
উম, আম উৰহী গছ উঠিছে, কঁটাল নাই। কঁটাল গছ নাই।
উৰহী কি ডাঙৰ হৈছে।
উম। উৰহি গছ ডাঙৰ হৈছে, দুটা উৰহি গছ উঠিছে। বেঙেনা গছ উঠিছে।
মই জলকীয়া গছ লগাইছিলো যে জলকীয়া
জলকীয়া হৈ আছে।
বগা জলকীয়া লগাইছো। আকৌ ছোৱালীজনীয়ে বেলেগ জলকীয়া লগাইছিলে।
উম। ছোৱালীজনীও লগাব পাৰে।
নহৰু গছ লগায়। পিয়াঁজ গছ লগায়। আকৌ যিটো পাই, ফুল গছ লগাই। ঘৰত যিটোই হয় সি লগাই থৈ দিয়ে।
এই এলোভেৰা লগাইছো।
মোৰো আছিলে, মৰি গৈছে যৰা গছটো। বৰষুণ দিছিলে যে বেয়া হৈ গ'ল।
আমি টেমা কাটি লগাইছো।
কচু গছত বহুত ধুনীয়া ধুনীয়া লতি হৈ আছে।
তুলি লোৱা।
দুদিন আগত খাইছো এতিয়া নাখাও আকৌ দুদিন পাছত খাম। কঠালৰ গুটি আছে। কালি কঁঠাল খাইছিলো যে বহুত মিঠা কঠাল।
এতিয়া খাব লাগিছিল এতিয়া ঠাণ্ডা দিছে আমাৰ ইয়াত বতাহ বিয়া বহুত বতাহ।
কি খাব লাগিছিলে কঠাল, কঠাল নাই না।
নাই কৰপৰা পাম।
উম, তোমাৰ কেইটা কি দেৰিকৈ লগে কঠাল।
নাই এ আমাৰ গছ।
ক-কঠাল গছ নাই।
নাই।
তেনেহ'লেতো তোমাৰ দেউতাকৰ ঘৰত আছে তাৰ পৰা আনি লোৱা।
পৰিখা শেষ হলে লৈ আনিম।
অ'।
বগুৰগুৰি গছ আছে?
পোৰুহি।
নাই উৰুহি গছ গছে এতিয়া মই গছ গছনি নলগাওঁ সেইবিলাক গছ নলওঁ। কিবা এটা হ'লে দিব নোৱাৰো কাকো।
উম। সেইএটা কাই দিয়ে।
ইচ বহুত গৰম বাহিৰত
আমাৰ ইয়াত বতাহ আছে।
গাটো জ্বলি থাকে।
মধুৰিআম। কাটা।
তেনে হ'লে ৰাখি দিওঁ।
ঠিক আছে।